আহ
কি কৰিছা
এয়া ভাত বনাব লৈছো ভাত বনাও বোলো তাই আহিপোৱা দেৰি হব যে সেইকাৰণে বোলো অলপমান নহয় আগবেলা ডিউটি নহয় জানো
অ দুটা বাজিব গৈ আৰু
পোৱালচোন আঢ়ৈটা তিনিটা মানে বাজি তাৰপিছত মই চাহ তাহ খাইলৈ পেলাইয়া হেৰিত গ'লো দোকান বজাৰ অকণ কৰি আনিলো লো মাংস অকণ আনিলো ব অ বাটত হে বাটতে পোৱা যায় তাই আকৌ আহি পেলাই অননালে দেৰি নহবা জানো
যাবগৈ উম কি মাংস আনিলা
এ বইলাকে আনিলো
অ সেই ৰাতিপুৱা মানে হেৰি হৈছিলে বেপাৰীটো আহিছিলে লোকেল মুৰ্গী দিব লয় তাৰ তাৰপিছতে মই দুটা ৰাখি দিলো সাতশ টকা দি পেলাই এটাই কেজি দুশ গ্ৰাম আঢ়ৈশ গ্ৰাম মান হ'ব আৰু এটা হেৰি তাত কম মই বোলো হে আৰু কমটো আৰু বোলো হেৰি কৰি লওঁ কাটি দিবলৈ দিও তাৰপিছত সি কাটি দি থৈ গৈছে অ সি কাটি দি থৈ গৈছে কাটি দি থৈ গৈছে যে কলো মানে সৰুটো বোলো কাটি অ মই বোলো সৰু টো কাটি দি থৈ যাওক সেইটো বোলো তেতিয়া বোলো মই এতিয়া বনাম বোলো খাই পেলাই ৰাতিকে আকৌ এই গোঁসানীও আহি যদি ন টাইমে হৈয়ে যাব ধুনীয়াকে তাৰপিছতে তাইক সুধিছো কালি তুমি মাংস খাব নে নাই তাৰ পাছছে অ এতিয়া অকনমান খোৱা হৈছো দিয়া মই বোলো দালি আছেই ৰাতি দালি আছিলে সেই দালি খিনি গৰম কৰিম এতিয়া মাংস খিনি এনেকে ভাজিমহে আৰু ইমান মানে পানী নিদো
উম এই সেয়া লোকেল মাংস অকনমান জোল কৰিলে ভাল লাগে খাই
অ সেইটোও হয় আজি বহুত কেইটা আনিছে উম আজি বহুত কেইটা আনিছিলে গম পাইছা তাৰপিছতে মই সেয়া অ সাতশ টকা দি পেলাই দুটা বোলো ৰাখিয়ে দিওঁ দে একেবাৰে আক মই কৈছো আকৌ আহিলে বোলো লৈ আহিব তেনেকে বোলো ৰাখিম বোলো আমি ন এইটো তেতিয়া মই যদি যাও দেও বাই তেতিয়া কাটি পেলাই লাগিল লৈ যাম তাতে খোৱাটো হ'ব আৰু
অ তেতিয়া মই ভাত দি পেলাই যাম গৌ আ
অ অ আমি সোনকালে যাম তেতিয়া অ আমি মই কৈছো ইয়াক
তেতিয়া ধৰি লও এপাকত মোক বেয়া হেই বিদ্যুতে যদি মোক গাড়ীত উঠাই থৈ আহে তেতিয়া তহতে গৈ থাকিবি এইকণ বাট নি পেলাই ন অ কোমে তেনেকে কৈছে মোক কৈছে সিহঁতে আহে যদি তোমাক গাড়ীত উথা দিবগৈ আৰু তেতিয়া কৈছা তুমি অ সিহঁতে কৈছা তেতিয়া গৈ থাকিব আৰু আকৌ মই এইখিনি অকলে যাই পেলাই গাড়ীত উঠিব নোৱাৰিম ন পাই ম যেনিবা উঠিব
হ'ব দিয়া সি থৈ আহিব গ তোমাক গাড়ীত উঠাই দিব আৰু
তাই বেয়া পাইছে আৰু তেনেকে।
অ অ সেইটোৱে।
সেইকাৰণে আহ ভাল পাইছে। গাটো অ উম তাকে অ পেচাহটো ঠিক হৈছে। তেওঁ আৰু ইমান এক গৰমত হয় এ ৰাতিপুৱাই এইকেইদিন ভাত খুৱাই খুৱাই যাব দিছো। আ সেই তাই ভাত পানী নোখোৱাকে যায় ন ঔ তিনটা বজালৈকে ভাত চাত নোখোৱা। খোৱাকে থাকেগৈ সেইকাৰণে বেছি দুৰ্বল হৈছে তাই, আহ এতিয়া ভাল। ভাত থৈ দিওঁ ৰাতিপুৱা খাই যাই বোলো কেইটামান।
ৰুম টো গৰম তাই বহুত হয়। ৰুমটো গৰম হোৱাৰ কাৰণে মানে কি হৈছে বেমাৰ বিলাক তাই বেছি হৈছে। গৰম ৰুমত এনি টাইম সোমাই থাকিলে কালি যে মই কৈছিলো কাপোৰ। যে তিয়াই পেলাই যে দিব লে তেতিয়া বতাহ আহিছে নে নাই?
অ কাপোৰ তিয়াই নিদিলো নহয় পিছত এনে গধূলা সময় বা ঠাণ্ডাই হ'ল গছ। এতিয়া খিৰিকী চিৰিকি কি খুলি সেই পেলাক শুলো নহয় খিৰিকী নামাৰিলোয়ে।
কালি মানে কি জানা আমাৰ ইয়াত। তো হেৰি অলপ মানে ইমান হেৰি নাই গৰম নাই ধৰি লপ বতাহ চতাহ আছিলে। তাৰপিছত ৰাতিপুৱা আজি ৰাতিপুৱা ইমান বতাহ মাৰি বৰষুণ পুৰা। ৰাতিপুৱা পাঁচটা মান বজাত অ ঠাণ্ডাৰে কাপোৰ লৈ পেলাই শুব লগা হয়। যে বহুত ঠাণ্ডা।
এয়াতো ঠাণ্ডা পৰিছে তেতিয়া সেইখিনি সময়ত এতিয়া ধৰি লোৱা কালি নিচিনা। গৰমটো
নাই ন অ আজি ইমান আকৌ ইয়াত ৰদ দিলে গম পাইছা গৰমতটো আছে। এতিয়া গুপ গুপ কে গৰমটো
আছে তেওঁ কালি নিচিনা নাই আৰু হয়। কালি একে পুৰি থকা নিচিনা গাটো মই বোলো নোৱাৰিমেই হবলা। থাকিবলো তুমি কৈছে মায়ে কাইলৈ যাবা। আৰু জোঁৱাই কৈছে ইমান গৰম হহিবই নোৱাৰিবা তাৰপিছতে আজি যেনিবা ভালে বতাহো মাৰি আছে।
অহ
ওলাই গ'লো অকণমান এ খোজ চোজ কাঢ়িলে তাই গ
অ ভালো লাগে অ ভালে কৰিলা ভালে কৰিল ভালে লাগে নহয় সেইডখ ত এনে ওলাই গৈ পেলাই হাইৱে টো পোৱাই যায় যে খোজ কঢ়িবলৈ ভালেই লাগে। এনেইও জেগাখিনি বেয়া নহয়। নহয় নহয় থাকি এনে ভালে লাগে উম অ তালৈ নাযাবা। এইখিতে খোঁজ কাঢ়ি বা মেইন ৰডত বহুত গাড়ী মৰতৰ আছে। হয় সেইটো কাৰণে তাৰ লগত নাযাবা আৰু এইদখতে খোজকাঢ়ি থাকিবা ভালকে এনে চততো খোজকাঢ়িব পাৰিবা যাতে। অলপ বতাহ মাৰিব ধুনীয়াকে হয় ৰ'দ নাই যিহেতু। উম উম তাকে কৰিবা তাকে কৰিবা।
অঁ খোজ কাঢ়োতে অকল মাটি ভাৱ পোৱা ভাল ন। সেইকাৰণে গৈ পেলাই এইখিনি সুধা ভৰি অকন বনত। খোজকাঢ়ি দিছো তেতিয়া ভাল লাগে গৈছে গ
তাইকো খোজ কাঢ়িব দিবা তাই এনি টাইম চেডেল পিন্ধি থাকে যে ইমান চেণ্ডেল পিন্ধি থকাটো ভাল নহয়। গম পাইছা খালী ভৰিয়ে থাকে।
কওঁ এই তাইক অকমান বনত কালি কছ নহয় নামি পেলাই এইখিনি বনত বোলো অলপমান ডুবৰি বনাত খো
অ খোজ কাঢ়িব লাগে বেছিভাগ মানে কি হয় আমি যদি বেছি চেন্দেল পিন্ধি থাকো। তেনেহলেও আমাৰ বেমাৰ বিলাক বেছি হয় অকমান মানে মাটি ভাৱটো আমি পাব লাগে।
অ চব পাব লাগে ন আমি এতিয়া মাটিত থকা মানুহ।
অ সেই
মই এতিয়া উদং ভৰিয়ে ঘূৰি শুন ন ইয়াত অহৰহ পকা টাইপৰ থাকিব পাৰে নাই। তাৰ পিছত যেতিয়া মাটিত খোজকাঢ়ি দিলো গলোগৈ তেতিয়াহে ভাল লাগিছে এতিয়া আকৌ অলপমান খোজ কাঢ়ি আহিলো গৈ যে এ ভালে লাগিছে।
ভালে লাগিছে ন অ সেয়া খোজ কাঢ়ি থাকিবা কি জানা খোজকাঢ়ি নাথাকিলে আমি এনিটাইম মাটিত খোজকাঢ়ি থাকো যে নহ'লে আমাৰ বেমাৰবিলাক বেছি হয় গম পাইছা। অকমান মাটিৰ ভাৱটোও লাগে বনৰ ভাৱটোও ল'ব লাগে হয় চব সময়তে চেন্দেল পিন্ধি থাকিলে ভাল নহয় নহয় ভাৱটো পোৱা নাযায় ন তলৰ ভাৱটো কিন্তু সৰু ল'ৰা ছোৱালীকো ন মাটিত সেখানে খেলিব দিব লাগে নহলে সি হঁতৰ ইমান হেই ডক্তৰে কয় হাৰ্ডিবিলাক মজবুত নহয় নহয় নহ'লে যদি অকমান মাটিৰ ভাৱটো নাপায়। সৰু বাচ্ছা বিলাকেও অ সেইটো কাৰণে সিহতক অলপ মাটি ভাৱ দিব দিয়ে নহলে বেমাৰ আজাৰ বিলাক সিহঁতৰ বেছি হয়
খোজ কাঢ়িব দিওঁ অলপ আন বোলো।
অ ভালেই কৰিছা উম খোজ কাঢ়িবই দিবা অলপমান তাই আহি পেলাই- সেয়া দুটা বজাত ডিউটি কৰি আহি- আঢ়ৈটা তিনিটা বাজে ভাতকেইটা খাই খাই পেলাই শুই থাকে তাৰপিছত ভাটি বেলা আকৌ সেই- শুই থাকে আও ৰুমতে সোমাই থা সেইটো কাৰণে হৈছে বেমাৰ বিলাক অকমান খোজ চোজ কাঢ়ে উম-
ক'ত যাব ন
কত যাব অকলশয় অকলশয় সেইটো কাৰণে নহয় কি কৰিব লাগে জানা- বাটটোতে খোজ কঢ়ি থাকিব পাৰে ৰুমৰ বাটটোতে হয়।
পাই উম এই চততো তান নাযায় মই- যোৱা কাৰণহে গৈছে এতিয়া চা এনে নাযায়। তানা আকৌ ৰুমৰ ভিতৰতে থাকে আও
অ
সেইকাৰণেহে এতিয়া ভাত বনাবি আও
ভাত সেয়া বনাম মাংসকে বনাম এ নেমু বিলাক কি হৈছে জানা পকি পকি সৰি গৈ- পিছে নেমু বিলাক এই তাকে বোলো গছৰ তলতে দুটামান সৰি আছিলে। এ লৈ আহি বোলো ফ্ৰিজতে ভৰাই থৈ দিম ন ভাল হৈ থাকিব। তাইৰে নেমু আছে নে দুটামান নিব লাগে
উম নালাগে আছে মই আনিছিলো নহয় আহা দিনা আও আছে কেইটামান অ
অ অ আছে যদি নিনো আৰু ন যদি নাই তেনেহলে নিলো হয়।
এই বাইহতকো দিবি খাব এই না বাহতক
অ অ সেইটোৱে
কে ন
এনেই যোৱাতকে মই ভাবিছোয়ে সেইদিনাখন যদিও যাওঁ বাহঁতৰ ঘৰতো সোমাম নহয়।
অ উম অহ সেনে খান মোকো লৈ যাবি।
অ লৈ যাম। আজি কি জানা সাৰ অলপ দি থৈ গৈছে সিহঁতৰ বিয়া আছে উটি যায় আকৌ আজি গৈছে নহয় ইহঁতৰ মাক হত চব। তাৰপিছতে সেয়া মোক খাৰ অলপ দি- দি থৈ গৈছে আকৌ নাৰিকলৰ লাৰু কেইটামান বনাই পেলাই দি থৈ গৈছে।
অঁ ভালে হৈছে দে সা নাইকিয়া। খাৰ লাগে হয়নে?
সেইদিনাখন মই কলো যে বোলো খাৰ নাই আমাৰ। খাৰখিনি চুক নাই তাৰপিছতে মই ফোন কৰি দিলোঁ বোৱাৰীজনীক, ফোন কৰোঁতে তেতিয়া তাই ক'লে আৰু- অঁ আনিবলৈ কৈছোৱেই মই মাক কৈছে লৈ আহিব, মই আপোনালোকৰ কাৰণেও আনিব দিম দিয়ক। তাৰ পিছত সেয়া দিছে এক বটল দিছে, ধুনীয়া চুক আছে বুজিছা ডাঠ হৈ আছে। হৈ আছে নহয় খাৰখিনিত।
অঁ বহুত দিন যাব সেইখিনি খায়। কচু চচু খাবলৈ হলে লাগে হয়। কচু খাবলৈ ভাল হয় খাহ দি। উম আহ।
সেইটো কাৰণে ভাল।
কেনা ঘৰতে কল আছে আহা। উম কল সেয়া ভীম কল। অঁ ভীমকল সেয়া কাটি পেলাই কাতি মাহত খোৱা খাৰটো বেছি। খাৰ হয়। কাতি মাহত শুকাব লাগে, অঁ সিহঁত সেইফালে হেৰি যে- শুকাই শুকোৱাই-
ধুনীয়াকে সেয়া বনাই থৈ দিছিলে তাৰপিছত তাত গৈছিলে যে গাঁৱত- যাওঁতে হে চুক দি পেলাই আনিছে যেতিয়া আমাৰও এবটল লৈ আহিছে তাতে আৰু।
অঁ। ভালে কৰিছা দে লাগে সেয়া।
লাগে আৰু ভালে পাইছো আকৌ অঁ সেই আকৌ এতিয়া মানে আজি-
পা যাব ন অকমান। বেহুৱা ধেইদিনা খাবই পোৱা নাই সৰিয়হ হৈ আছে। মই বোলো খাই নাই কাৰণে সে বেহুৱা- বনাব।
এইবাৰ আহিলে তুমি বনাব পাৰিবা দিয়া খাৰ খিনি পুৰা চুক আছে নহয়। বনাবা বেহুৱাটো ভাতৰ লগত খাবলৈ ভাল লাগে উম। অঁ অঁ বহুত ভাল লাগে অঁ অঁ বেহুৱাল- লাগে অঁ।
বনাই ল'ব লাগে তেনেকেইে খাব লাগে উম। উম গৰমত তেনেকে ভাল লাগে ন। উম উম হ'ব দে ন, উম উম হব দে উম।